সেহতি মানে।
হেল্ল'!
হেল্ল'!
অ কি কৰি আছা?
এ আছো, এই ভলীবল খেলি যাই আছো ঘাৰতে এতিয়া।
অ ভলীবল খেলিলা নেকি?
উম খেলিছো আজি, আজি কাৰেণ্ট দিয়া নাই। গেছো
হেল্ল'!
এতি ঘৰত যাই আছো
তোমাৰ বইচটো বাৰে বাৰে কাটি যাই আছে
সেইটো মই নাজানো সেইটোতো মোৰ ঠিক
হেল্ল'
হেল্ল'!
হেল্ল' হেল্ল'! তোমাৰ ভইচটো বাৰে বাৰে কা টি যায় আছে নেটৱৰ্ক ইছু নেকি কিবা?
নেটৱৰ্কেটো দেখা নাই ইয়াতে পুৰা পাঁচ ছ ধৰি আছে।
অ মানে হ কোৱা কি কৈ আছিলা ভলীবল খেলিলে তুমি আজি?
অ ভলীবল খেলো মই।
তুমি কি মানে ভলীবল খেলি বহুত ভাল পোৱা নেকি?
অ ভাল পাম। ভালে লাগে, মানে কিমান হ'ল চাৰি বছৰ মান হ'ল। খেলি আছো। উম, অ, কিজান? অ।
অ।
চাৰি বছৰ পৰা খেলি আছো, আহিলো এতিয়া আহ ঘৰত যাই ভাত চ খাম।
অ, বাকী তোমাৰ লগত এটা কথা আছিল?
উম কোৱা কোৱা কি?
মানে কথাটো এইটো হ'ল মই সামাজিক মাধ্য়মৰ অত মানে ব্যৱহাৰটো কৰি আছো ছিলো আৰু তোমাৰ মই এটা অ ট্ৰেইলাৰ চালো যিহেতু মানে চিনেমা এটা কিবা তুমি বনাই আছ
অ বনাই আছো
তাতে তুমি অভিনেতা হিচাপে তুমি কাম কৰি আছা চাগে অ অ সেইটোয়ে মই তোমাৰ চাইছিলো তে সেইকাৰণে মই মানে আ থৈ গলো তুমি সেইটো কাম কৰি আছা মানে বহুত ভালো লাগিল আৰু সেইকাৰণে মই তোমাক কল কৰিলো আৰু জানিব বিচাৰিলো যে তুমি মানে
অ মোৰ মানে সেই সেইটো মোৰ মানে সৰু পৰা চকোন আছে এইটো
অ
মানে অভিনেতা হব কাৰণে অভিনেতা হব কাৰণে এতিয়া দিলো আৰু যেনে তেনে পাষ্ট্ অ'ডিশন
ফাৰ্ষ্ট অডিশনতে তুমি মানে চিলেক্ট হৈ গ'লা
অ চালেক্ট হৈ গলো মই গুৱাহাটীৰত হৈছিল মোৰ মানে সেটো গুৱাহাটীৰত মানে কল আহিছিল মোক সিহতৰ পৰা আপোনাৰ নাম টো চালেক্ট হৈছে আপুনি গুৱাহাটী আহি অডিশ্যনটো দি যাব মই গৈছো গুৱাহাটী তাতে যাই অডিশ্যনটো দি আহিছো মই
আত্ছা তে মানে কেনেকে হ'ল মানে এইটো তোমাৰ কেনেকে কি কৰিলা যে তুমি তাতে অভিনেতা বনি গলা মানে
উ ফাৰ্ষ্ট মই তাতে যাই গুৱাহাটীত যায় সিহঁতে মোৰ কিবা ফৰ্ম ফিল আপ কৰি ম নাম বোৰ লিখিছে চব মানে মোৰ আই ডি বিলাক প্ৰুফ লি লৈছে তাৰ পিছত সিহঁতে মোক ষ্টেজত আহিব গৈছে তাত তাতে মোক সিহঁতে কিবা এক্টিং কৰিব দিছিল এনে মানে বুঢ়া মানুহৰ এক্টিং কৰিব দিছিল মই পাৰফৰ্ম কৰিছো ইয়াতে সেইটো ভালকে কৰিছো সিহঁত মানে ভাল লাগিছে জাৰ্জবিলাকক সিহঁতে ডাইৰেক্ট মোক চিলেক্ট কৰিব তাৰ পিছত মই আগত যাই ষ্টাৰ্ট কৰিছোঁ নিজৰ।
মানে ময়ো মানে অভিনেতা হ'ব বিচাৰিছো যে মই কেনেকে হ'ম?
অ', অডিশ্যনটো দিব লাগিব। তাতে এটোতো তুমি চাই থাকিবা এটো কত তলত আহে তাতে তুমি চাই থাকিবা সেইটোৱে মইতো এছামিছ ফিল্মত দিছোঁ মোৰ ৰ'লটো
অ অ মানে তোমাৰ বহুত মানে সপোন আাছিল মানে বহুত সৰুৰ পৰা তোমাৰ সপোন সপোন আছিল
অ সপোন আছিল অভিনেতা মান সপোন আছিল সৰুৰ পৰা সেইটোও এতিয়া মানে ষ্টাৰ্ট কৰিছো যেনে তেনে ফাৰ্ষ্ট টাইম এতিয়া চাও আগত যায় কি কি হয়
তে মই হাঁ কোৱা কোৱা
তোমাৰ কোৱা তোমাৰ কি আছে মানে বিম
অ মোৰো মানে অভিনেতা সবাই মই বিচাৰিছো কিন্তু মোৰ এটা কথা জানিব আছিল তোমাৰ পৰা যে তুমি যতি একদম ডাঙৰ এটা এটা অভিনেতা বনি যোৱা যেনেকে তোমাৰ শাহৰুখ খান
শ্বাহৰুখ খান নিচনা অ অ তে তুমি কি কৰিবা কি কৰি কৰিব বিচাৰিছা আমাৰ সমাজত
অ', সেইটো, সেইটো মানে যেনেকে আছা কি কৈছিলা তুমি আকৌ এবাৰ ক?
যেতিয়া তুমি এটা মানে ডাঙৰ এটা অভিনেতা বনি গলা একদম ডাঙৰ-ডাঙৰ এইটোক শ্বাহৰুখ খান চলমান খানৰ নিচিনা। ত তুমি আহ, আমাৰ সমাজক কি এটা তুমি আহ আহ কি কয়? কবা যে এনেকে কৰা ভালকে মানে আমাৰ চচাইটিক তুমি কি
স সেইটো-সেইটো মই ডাঙৰ হলে অ', সেইটো মই মানে ডাঙৰ মানুহ হলে মই নিজক মানে নিজৰ দেশত মানে নিজৰ ষ্টেটত ভালকে সতে কৰিম মানে কি কয় যে
গাড়ী।
ক
দুখীয়া-দুখীয়া মানুহকো চাম মই। দুখীয়া মানুহ বিলাকক চাম।
আচ্ছা-আচ্ছা।
সেইটোৱে। তোমাৰ কি, তুমি কি কৰিবা? মোৰ জেগাত তুমি হলে তুমি কি কৰিলা হয়?
অ', মই তোমাৰ আমাৰ সমাজক এটা আহ, ভাল এ কথা কম যে তোমাৰ যি মন আছে তোমাৰ ভৱিষ্যত কাৰণে যি কৰিব আছে বেলেগ একো কাৰোবাৰ নুশুনিবা। তোমাৰ যি মন আছে তুমি সেইটো কৰিবা।
সেই টো ক'ব বিচাৰিছো যে, হুম সেইটো ক'ব বিচাৰিছো যে মই নিজৰ মনৰ মালিক মানে। মই নিজে যি ভাবো সেইটো মইকৰো। কৰিম কাকো মানে-মানে কাকো আডাৰত নাথাকিম মই।
আজ-আজি কালি আজিকালি তুমি জানা এ কি বহুত মানুহে কিবা কিবি কৈ কিনে তাৰ মানে মাইণ্ড টো ডাইভাৰ্চ কৰি দিয়ে।
ড্ৰাইভাৰ কৰি জানো মই এই বিলাকৰ কথা মই নুশুনো মই মই নিজৰ কথা শুনো নিজক ভাল পাওঁ।
অ'। তে সেইকাৰণে আজিকালি ছাত্ৰ ছাত্ৰী সকলে কিবা কিবি কৰি লৈ নিজক এ কি কয় হত্যা এ কৰি লয়।
তিয়া কৰি লয় নিজকে সিহঁতি।
তে সেইকাৰণে মানে নিজে যি মন আছে তোমাৰ ভৱিষ্যৰ কাৰণে বা আগ গবাঢ়িব কাৰণে যি ভাল লাগে সেইটো কৰা।
সেইটো মই কৰিম সেইটো মানে মই নিজৰ মালিক নিজৰ মনতটো যি কব সেইটো মই কৰিম।
হম-হম-হম।
টো যেনেকুৱা, সেইটোৱে। মই মানে মই বেয়া কৰিলে মোৰ ফ্ৰেণ্ছ বিলাকো বেয়া-বেয়া মানে ভাবিব মোক। সিহঁতে মোক ফ'ল' কৰি সিহঁতে বেয়া ৰাস্তাত যাব, সেইটো যেনেকা হয়টো সেইট ইয়াৰ অপজিট যেনেকে মই ভাল নেতা মানে ভাল হলে সিহঁতে ভালকে থাকিব, সিহঁতে ভালকে এডমাইাৰ হ'ব সটো সেই
অ'-অ'-অ'।
সেইটোৱে
সেইটোয়ে মানে এতিয়া এতিয়া আৰু মই বিচাৰিছো মানে মই এটা ডাঙৰ অভিনেতা হওঁ কিবা আমাৰ অসমৰ কাৰণে কিবা এটা কৰো যিহেতু মানে আমাৰ অসমটো আৰু অলপ
আগবঢ়াই আগবঢ়াৰ সেইটো আগবাঢ়ি যাব সেইটোৱে। এইটো ভালে কথা এইটো ভাল লাগিছে তোমাৰ পিছা
আমাৰ সমাজক এটা ভাল ভাল সংক্ৰীতি দিও যিহেতু মানুহকেইটাও আগবাঢ়ি যাব।
অ সেইটোৱে
ভাল বস্তুত সেইটোৱে আৰু মোৰ ফালৰ সেইটোৱে আৰু বাকী তুমি অভিনেতা যে বনিলা তুমি কি কি মানে তাতে কৰা লাইক এইটো কি কি ৰোল তুমি কৰা সেইটোও কবা পাৰিবা
অ সেইটোতো মই ক'ব পাৰিম কৈ আছো যেনে তুমি চাইছানা যেনে অল্ড মেন হল যেনেকা কমেডি চিন হল সেইটোও মই কৰি থাকো মানে হৰৰ চিন হ'ল সেইটো এইবিলাক কৰি কৰি থাকো ম মানে আমাৰ ডেইলি লাইফ যি হয় না। প্ৰায় দিন লাভ যে হয় এইবিলাকে কৰি থাকোঁ সেতু ষ্টাৰ্টিঙত তোমাৰ আছে মানে মিনিমাম কিবা যেনে তেনে মানে চিম্পল ৰল দিব তাৰ পিছতো বাঢ়িব এইটোটো বাঢ়ি বাঢ়ি যাব সেইটোৱে ইট্ৰউশচনটো ভালক দিবা তোমাৰ পৰিচয়মাৰ পৰিচয়টো আছে ন সেইটো ফাষ্ট পৰিচয়টো ভালে দিবা তাৰ পিছত মানে কনফিডেট থাকিবা। পুৰা বিশ্বাস থাক বা নিজৰ মানে নিজৰ ওপৰত বিশ্বাস ৰাখিবা সেইটো। বিশ্বাস ৰাখিলে চব
আৰু তোমাৰ বৰ্তমান কিবা এটা চিনেমা আহি আছে নেকি?
অ মই কি ককা কি নাম আছিল বা এইটো দিগন্ত মৰুৱাৰ মুভিটো আছে না।
হা হা হা
এইটো মই চাব চাবা যাম নেকি?
অ মুভিটো তোমাৰ এতিয়া মইতো চালো তোমাৰ সেই ট্ৰেলাৰটোহে ওলাইছে- ছে মানে এতিয়া পিকাৰটো মানে ৰিলিজ হবই আৰু হয় নে নহয়
অ সেইদিন সিহঁতে আহিছিল তো আমাৰ বঙাইগাঁৱত আহিছিল। দেৱন্ত বৰা তাৰ পিছত যে আছিল না আপি হিৰোইন তাতে হিৰটা আহিছিল। আৰু বঙাইগাঁত চুট কৰবা কাৰণে। আম আমি মৰ পালো সিহতক যায়। সেটো কলে ভালকে থাকিবা ভালকে কৰিবা যি যি কৰা। ভৱিষ্যত মানে ভালকে মানে ৰা- কিবা অসমত আগবাঢ়াই দিবা অসমক কথাবিলাক সেইভুনে হোম সেইটো ক'লে ভালে লাগিছে মোক সিহঁত অ
মোকো ভাল লাগিছে আৰু তুমি এটা ডাঙৰ এটা অভিনেতা হলা এতিয়া ডাঙৰ বুলি ন- হয় এতিয়া যদি
এতিয়া মই ডাঙৰ ন নহওঁ মানে লাহে লাহে হৈ যাম।
লাহে লাহে হৈ যাব আৰু ভালকে কামটো কৰা ভালকে আৰু। চব বস্তু কৰা তেতিয়া ভালকৈ আৰু আগি আগবাঢ়ি যাবা গম পাইছা আৰু আমাৰ সমাজকো ভাল এটা সংক্ৰীতি দিবা গম পাইছা জানা তুমি উম দিয়া বহুত ভাল লাগিল আৰু তুমি ইমান ভাল এটা। ললা হয় নে নহয়।
উম অ ভাল লাগিছে তুমি ফোন কৰিছা এইটো ই ভাল লাগিছে। লিজটো এতিয়া আ। ছেভেটিন জুলাইত হ'ব নেকি।
অ অ
ছেভেন টিন জুলাইত হব সেইটো আ কনফ্ৰম আছে সেইটো ছেভেন টিন জুলাইত হ'ব। ৱেট ৱেট ৱেট মই টিকট মই তোমাক টিকটটো পঠাই দিম।
ঠিক আছে ঠিক আছে একো একো নাই একদম একদম।
উম ঠিক আছে বাৰু ৰাখো মই এতিয়া ঘৰত যাই আছো মই।
হু হু হু